হেল্ল'। হেল্ল'। অহ, শুনিছোঁ। বহি আছোঁ। কি কৰিছে আপুনি?
মই এনেই ঘৰতে আৰু আছোঁ। বহিয়েই আছোঁ উম। গাটো ইমান ভাল নাই।
কি হৈছে?
এনেই মূৰৰ বিষ হৈছে।
উম, মোৰো কালি মূৰৰ বিষ হৈছিল দেই, মিছা নহয়। একদম ৰাতি হেৰি ক্লাছৰ পৰা আহিলোঁ। তাৰিছত আহি পিনে মানে ওলাই পিনে বজাৰ অলপ কৰিলোঁ। বজাৰ কৰি পিনে ওলাই আহিলোঁ, মোৰডোখৰ গৰমত খোজকাঢ়ি আহিলোঁ ন'। ইমান মূৰতো বিষ। হ'ল নহয় ৰাতি একদম ভাত খাই পিনে দহটা চাৰে দহটালৈকে একদম মোৰ বিষ। মানে গাতে আকৌ উম। এতিয়া আজি এনেই বহি আছোঁ। পাই বতৰটো ইমান ধুনীয়া কৰিছে আজি।
অহ, এই কেইদিন ইমান আজি দেই।
হয়, হয়, ইমান গৰম। ৰাস্তাত খোজকাঢ়োতে ধূলি উৰি যায় আকৌ। অহ।
কালি হেৰি ক্লাছত গৈছিলা কম্পিউটাৰ।
গৈছিলোঁ, গৈছিলোঁ আপুনি কিয় বা নগ'ল।
হা?
আপুনি নগ'ল যে কালি?
অহ, মই কালি যাব নোৱাৰিলোঁ, সেইটো কাৰণে নগ'লো। এজনী আহিলে, ত' সেই এতিয়া ক'বও পৰা নাই, গৈ যাবও নোৱাৰিলোঁ। নগ'লো আৰু।
উম।
উম, আজি আকৌ ডিউটি যাম বুলি ওলালোঁ। কিন্তু তাতো ইমান দেউতাৰো সিমান গা বেয়া, মোৰো ইমান ঠিক নাই, নাযাওঁ বুলি
হয় মই আপোনাৰ গোটেই হে হেৰি দিনটো একদম সময় দিবলগীয়া হয় যে। উম।
সেইটো কাৰণে।
উম।
বাকী ৰাতিপুৱা কি খালা?
ৰাতিপুৱা চাহ খালোঁ দেই, চাহ খাই পিনে ভাত খালোঁ। ভাত আজি আকৌ হেৰিৰ লগত খালোঁ ৰঙালাউ-ৰঙালাউ নিৰ্তলা ভাজি আছিলে এখন। লুপথুপীয়া আলুৰ লগত তাৰপিছত এখন আছিল মটৰ গাছ। গাছ হেৰি আলু ভাজি।
অহ।
তাৰ পিছতে আৰু এখন আছিল ভেন্দি আৰু হেৰি হেৰা ভাতকেৰেলা ভাজি এখন তিতাকেৰেলা ভাজি এখন দালি। হৈ যায়, কেইবাখনো হৈ যায় আমাৰ অ'। লগতে ন ৰঙালাও চবজি নেমু টেঙাৰ ৰস চেপি লইচু কি মজা।
অ' ন'কবা তোমাৰ একেবাৰে ইমান ধুনীয়াকে কৈ দিছা
অ' সঁচাকে পাই। খাও খাও লাগিছে
অ' তোমাৰ এই মাছ মাংস বেছি খোৱাতকে যে বিলাক এনেকে শাক পাচলি আইটেম তোমাৰ কেইবা কেইবাটাও বনাই খালে কি ভাল লাগে ভাতকেইটা খাবৰ কাৰণে।
যে ইমানে বেমাৰ হৈছে নহয় ফাষ্ট ফুড খোৱাৰ ফলতো মানে ইমান বেমাৰ হৈছে নহয়। কি কব মানে বেমাৰৰ পৰা মানে মানুহৰ মানে ইমানেই বয়সৰ কোনো সিমান নাইকিয়া হৈ গৈছে। যিমান বেমাৰ হৈছে।
অ' ঠিকেই কৈছা।
মোৰ এই খুৰা ল'ৰাটো আজি সেইদিনা অকস্মতে কি হল তাৰ পেটবিষ হ'ল ৰাতি লৈ যোৱা হ'ল। চেলাইন আৰু বেজি দি লৈ লৈ আনিলে। আজি আকৌ আল্ট্ৰাছাণ্ড কৰিবলৈ গ'ল গলব্ৰডাৰ আৰু গলব্ৰডাৰ পাথৰ তাৰ পিছত আকৌ সেই তেনেকুৱা হ'ল নহয়।
অ'।
সেই ইমান কম বয়সত আকৌ এনেকুৱাখন হৈছে আৰু কি কব আৰু।
এই বিলাক সৰু সৰু লৰা ছোৱালীবিলাকক বেছিকে তোমাৰ ফাষ্ট ফুডৰ বস্তুবিলাক খোৱাৰ কাৰ
আৰু হেৰি ফাষ্টফুড চিকেন ফ্ৰাইড ৰাইচ বাৰ সিদিনা হ কিফালে চিকেন ফ্ৰাইড ৰাইচ, বাৰ্গাৰ আমিও খাইছোঁ সবোৰ বেগ বি অৰ্ডাৰ কৰিছিলে, আগদিনা খোৱা পিছদিনা পিছদিনা আকৌ সেই পেট বিষ তাৰ মানে। উম, মানে বেয়া পেট বিষ তাৰ
তাৰ পিছত সেয়া সেইবোৰ হৈ আছে বহুত দিনৰ হৈ আছে বোলে এইবোৰ খাব নালাগে এইখিনি এভইড কৰিব লাগে। উম, খুব খাই আকৌ।
তাকে আকৌ তোমাৰ এইবিলাক চিপচ কুৰকুৰি সেইবিলাকোতো বহুত বেয়া হয় ন।
মই বাৰু চিপ্চ কুৰকুৰ না নাখাওৱে নাখাবলৈ বেয়া নহয় আৰু উ
তুমি মানা কৰিব নোৱাৰা নহয় দোকানলে
হা? অলপ নেটৱৰ্ক প্ৰব্লেম দিছে আকৌ। কি কৈছে?
নহয় এই দোকান বিলাকত কৈছো আজিকালি তোমাৰ মানে ফাৰ্ষ্ট সোমালে বুলি কলে তোমাৰ চিপছ কুৰকুৰি তোমাৰ এইবিলাকেই ওলুমি থাকে নহয়।
ঠিকে কৈছে আপুনি আকৌ কি জানে কালি আকৌ আকৌ আহি আইচক্ৰীম খালোঁ, আইচক্ৰীম খাওঁতে বুলি ক'লে কি হেৰি তাত পাম মইল থাকে বুলি।
অ'।
কিন্তু এইটো কি বস্তু মই নাজানো বাৰু এতিয়ালৈকে ভালকে মানে দেহৰ কাৰণে
বেয়া বেয়া অ'। আৰু তোমাৰ মানে কি আইচ ক্ৰিমটোত মানে বহুত কেমিকেল এইবোৰ মানে বহুত মানে দেখাই থাকে ভিডিঅ বিলাকত এতিয়া সঁচাই নে মিচাই নে মানে তোমাৰ দেখিলে কিবা খাম নোৱাৰিবা মানে ইমান লেতেৰাস নিচিনা।
খোৱা হয় আকৌ বহুত।
অ' এতিয়া
স কোৱা হয় মই এতিয়া এতিয়া শুনিলো যে এ এতিয়া মানে মোৰ মন নাই মানে আজিপা মানে বাদ দিব লাগিব আৰু।
অ', তুমি এতিয়া পাৰিবা এতিয়া বাচ্ছ বিলাকক
অ' বাচ্ছা বাদ দিয়ক আমাৰে আমাৰে চাওঁক আমিয়ে খাই পাওঁ, গৰমৰ কাৰণে।
তাৰিছত তুমি যিমান তুমি ভিডিঅ' দেখুৱা বা এইটো খালে এইটো এনেকুৱা হয় দেই তুমি নাখাবা এইটো খালে অ' সিহতি অলপ সময় চাব বাচ তেতিয়া দোকান পালেগে এই
হয় হয় আপুনি ঠিকে কৈছে।
উম অ' সেনেকুৱা হয়।
আজিকালি এতিয়া মানুহৰ পৰা প্ৰায় আশী নব্বৈ এশ বছৰ এশ পাৰ
উম, উম। উম। উম।
হ।
হম।
আপন
অ' ভালকে কওকচোন মই শুনি পোৱা নাই মানে নেটৱৰ্ক প্ৰব্লেম দিছে। হেল্ল' অ' গৈছোঁ দেই।
অ' তোমাৰ তাত মানে বহুত কিবা আৱাজ আহি থকা নিচিনা
উম। আৱাৰ আহি আছে আকৌ ওচৰত মানে ওচৰৰ মানে হেৰি দদাই দদায়তৰ লৰা ছোৱালী কেইটা বহি আছে হাল্লা কৰি চাগ নপোৱা গছত আম আছে আকৌ আম খাবৰ কাৰণে আহি পিলে আজানো লগাই আছে, কথা পাতি আছো কৌ ইহঁতে।
অ'।
অ' কি কি বনাই আছো আচ সিহঁতে জানে আৰু।
অ'।
উম।
তাকে। তেতিয়া আম বুলি কওঁতে মন কৰিলে আজিকালিতো লোকেল আমবলাকো মানে পাবলে তোমাৰ নাই কিয় হৈ থাকিলে চব ভেজাল মানে মেডিচিনৰ আম বিলাক সেই দু খাব লগা হয়।
উম, উম। হয়, হয়।
এয়া বেমাৰ আজাৰো সেইটো কাৰণে দিছিল হৈছ
হয়, হয়।
নাইকিয়া হৈ থাকিলে আজিকালি।
সঁচাকে। মানুহে মানে এইবোৰ মানে ভেজাল বস্তু খাই খাই বেমাৰটো বেছি হৈছে। ভালদি আকৌ বেজ বেপালিটো বেছি কৰে। বেছি বেছি
বিশ্বাসটৌহে আৰু।
অ'।
তোমাৰ মানে কিবা এটা হ'লে, পেটৰ বিষে হওঁক। বা কিবা হ'লে বুলি কলে, মুৰ বিষে হওঁক বুলি বা তোমাৰ মানে জৰা
হেৰী, সেইবিলাকে আৰু মানে।
অ'। তাক, কিছুমান ক্ষেত্ৰত বাৰ তোমাৰ নকৰিলেও নহয়, সেইবুলি চব ক্ষেত্ৰতে যে সেইটো কৰিব লাগে সেইট
হয়, হয় আৰু, চব ক্ষেত্ৰতে নহয়, কিছুমান ক্ষেত্ৰত বাৰু আমিও বিশ্বাস কৰোঁ।
অ'। আৰু কোৱা? আজি বতৰটো সোমবাৰ মানে একদম খোলে।
উ।
উ, এইকেদিন গৰমত না তোমাৰ ৰাতি শুব শান তি আছে, না তোমাৰ দিনত বহিব শান্তি আছে।
উ, উ, আজি অলপ শান্তি পাম আৰু দেই।
অ', আ
তাকেহে আৰু, তুমি এনে তাঁত বব জানা নিকি?
তাঁত যে ব'ব নাজানো মই।
অ', নাজানা ন! তাকেহে আ আজিকালি এতিয়া চবে ইমান ধুনীয়া অ', এমব্ৰডাৰী কৰে। তোমাৰ এইবোৰ ফেব্ৰিক কৰে, ত' তুমি কবাত শিকিছা নি
নাই শিকা শিকা, শিকিম বুলি ভাবি আছোঁ অ'ক, কবচোন শিকিম ক'ৰবাত যদি কেনেবাকে আছে, এইবোৰ ওলাইছে। ওলাইছে বাৰু তো ওলাইছে শিক, দুজনী লগৰ হ'লে ভাল হয় আৰু।
ভাল হয় অ', বা তুমি আজি কিটো কৰিলা, তোমাৰ অ'। এ, যাবলেও তোমাৰ লগত, এজনী হ'লে সাহস এটা হয় বা ভাল লাগে নহয় জানো, কথা অলপ পাত বোলে এই এইটোকে আজি বনালো, এইটোকে কৰো, সেনেকে এগৰ লগত হ'লে ভাল হয় আৰু।
উ, উ, হয়, হয়।
এনেকে ভাবি আছ তো, কবাত মানে এনেকে শিকিম নেকি, তোমাৰ এনে ঘৰত মানে কেতিয়াবা তোমাৰ হেৰি হ'লে। বুলি ক'লে তোমাৰ ৰুমালতে বা এম্ব্ৰইডাৰি কৰিলোঁ, নহ'লে বা তোমাৰ মেখেলা এখনতে কৰি লো হেৰি কৰিলো, ভাল লাগে নহয়
উ, হে ভাল লাগে বৰ ভাল লাগে দেই, আৰু আপুনি ধৰক দামত খিনি কিনি বিক্ৰী কৰিব পাৰে আপোনাৰ কষ্ট হয় কিন্তু দামটোও মানুহে লয় ন। ভাল দামত বিক্ৰী কৰিব পাৰে পঁচিশ ছব্বিশ ধ-ধৰক।
অহ।
এযোৰ মেখেল চাদৰত, তাত বহুতো কষ্ট সোমাই থাকে বাৰু।
অহ, কিন্তু মানে তোমাৰ নিজে তুমি সেনেকে ধুনীয়া-ধুনীয়া নতুন ডিজাইনত তুমি এম্ব্ৰইডাৰী কৰি ল'লে তুমি উকা মেখেলা কিনি, মেখেলা চাৰৰ জোৰ কিনি আনিলা। আনি তাত তুমি ব্যৱহাৰ কৰিলা, মানে তোমাৰ পিন্ধিবলৈও মানে কিবা এটা ভাল লাগে।
হয়, হয়।
নিজে জানিলে ধৰিলোৱা, আজি মই এইটো ডিজাইনে মই বনাই লওঁচোন মই পিন্ধিম অলপ তাৰমানে তুমি ইউনিক-ইউনিক ডিজাইনবিলাক নিজে বনাই পিনি তুমি
হয়, হয়। সেই তাকে ভাবিছোঁ অহ। তাকে ভাবিছোঁ নহ'লে কৰ'বাতে শিকোৱে বলক, আমি দুইজনীও হৈ লওঁ।
অহ, মই খবৰ কৰিম বাৰু দেই।
কৰিব এতিয়া হ'ব দিয়ক হেৰি, মোৰ মানে আকৌ এজেগালে বজাৰ যাবলে আছে। আলহী আহি আছে ঘৰত উম। এতিয়া উম, ঠিক আছে হ'ব দিয়ক অহ। অ', অ'। অহ, পাছত আকৌ পাতিম অহ, এইটো বিষয়ে পাতিম আমি আকৌ উম। উম', উম' ঠিক আছে হ'ব দিয়ক।